অ'-অ' তোমাক
ভাল, তোমাৰ?
মোৰো ভালে দিয়া আৰু কোৱা চাহ টাহ খালানে নাই সন্ধি হয় এনে আছোঁ, অ'। ময়ো খালোঁ পিছে।
আচ্ছা কি-কি-কি খালা চাহৰ লগত?
চাহৰ লগত মায়ে পকৰী বনাইছিল বাৰু আজি। পকৰিকে খালোঁ বহুত খোপা খালো মানে পেটটো এতিয়া কিবা টাইপ লাগি গৈছে মোৰ। হো হো, ভাল বস্তু বনালে বেছিকে খাই দিওঁ।
উম।
এতিয়া আজি গানৰ স্কুললৈ যাৱা নে নাই?
নাযাও আজি
আজি কিয় নোযোৱা যাবলৈ ইচ্ছা নাই?
এ আজি মানে মেমে যে কলে কালি গানটো শিকাই যে আজি এটা এটাকে গাব দিব
উম।
সেইকাৰনে নাযাও মানে মোৰ মুখস্থ হোৱা নাই।
অ, মোৰো হোৱা নাই, মইও নাযাওঁ বুলি ভাবিছো। মানে এদিনতে কেনেকে মুখস্থ হব
মেমেতো কৈছে ন মনেদি গালে নিজে নিজে আহি যায় মুখস্থ স্থ কৰিব নালাগে, এতিয়া মই এইটো মনেৰে গাই আছো কিন্তু মোৰ পাহৰি যাওঁ
নাই, নাই মুখস্থ কৰিলেহে আমাৰ হ'ব মনেৰেতো আমি গান গামেই মুখস্থটো নিজে কৰিব লাগিব তেতিয়াহে হ'ব গানটো কিন্তু এনে ভালে ন গাবলে, উ'ম। কিন্তু লাগিব দুইদিন মান মুখস্থ কৰোতে, এদিনতে কেনেকে হ'ব
ইমান নালাগে গানটোৰ সুৰ চৰটো চব জানেই খালি। মানে আহ মুখস্ততো যদি কৰি লও তেন গাবও পাৰিম।
ক্লাছত যাই কিনে মোৰ ভাল লাগি যায় মানে ক্লাছত গ'লে এনেকুৱা লাগে যে চব মানে শিকিছো আৰু গানখিনি শিকি বা গাই কিনে বহুত বেছি ভাল লাগে আৰু তাতে ধৰা ইমান টা লগৰ ল'ৰা ছোৱালী আছে সবে একেলগে গান গালে বহুত ভাল লাগে
তাকে। আৰু এইবাৰ বিহুত গান গাবা নাই চানমাৰিত?
বিহুত গান গাম চব আমাৰ টিমটোক দিব নহ মেমে গাবলে?
অ প্ৰত্যেকবাৰেই দিয়ে তুমিতো নাছিলা ন, বেলেগ বেটছত আছিলা।
উ'ম।
ত' এইয়া আমি মোৰ দুই বছৰ হ'ল চানমাৰীত তেনেকে গান গোৱা। মানে গৰু বিহু দিনাখন
উ'ম।
পুৰা মানে হেৰি কৰে হা অ হুচৰি গোৱাই সেইটো কি কয় পুৰা গ্ৰুপ মিলাই কিনে এটা গান দিয়ে চা চাৰে সেইটো গান নিজে লিখে হা সেই গান টো মানে প্ৰেক্টিচ কৰাই তাৰ পিছত গৰু বিহুৰ দিনাখন ৰাতিপুৱা গাব দিয়ে। বাহিৰত হা তাৰপিছত আকৌ ফিৰ অ দুদিনৰ পিছত, অ মানুহ বিহু নেকি।
পিছ দিনা।
নহয় ৰবা, অ পিছদিনা মানুহ বিহু ন।
উ'ম।
তাৰ পিছদিনা কি আছিল?
পিছদিনা মানুহ বিহু তাৰপিছত গৰু বিহু তাৰপিছত। অ গোঁসাই বিহু।
গোঁসাই বিহুৰ দিনাখন তোমাক ইভিনিং আৰু এটা গান গাব দিয়ে গ্ৰুপত। তে দুটা গান এ চাৰে লিখে।
অ'হ।
তেনেকে, ভাল লাগে গান গাই কিনে, আকৌ বোলে মেখেলা চাদৰো পিন্ধি যাব দিয়ে।
অ অ' ভালে তেতিয়াহ'লে মইয়ো গাম এইবাৰ, মই মানে তেনেকে ষ্টেজত গাই পোৱা নাই মানে, এনে স্কুলৰ বা কলেজত গাইছিলো হা, কিন্তু এতিয়া তোমাৰ হেৰি, কি কয় এনেকে মানে বিহু মঞ্চত এনেকে গাই পোৱা নাই। এইবাৰ প্ৰথমবাৰৰ বাবে গাম বহুত ভাল লাগিব মানে। আৰু আমাৰ ইখন চানমাৰি বিহু খনত তোমাৰ ভাল ভাল গ গায়ক গায়িকা আহে ন।
অহ, অহ।
ডাঙৰ ডাঙৰ।
এইবাৰ ৰাতিলৈকে থাকিম হা
অ'হ অ'হ। পাপন -পাপন, জুবিন গাৰ্গ তেনেকুৱা ধৰণৰ গায়কবোৰ আহিছিল ন?
উম, এ এয়াতো বিহু একদম সেমেকা সেমেকা সেমেকা নহয়, জুবিন দা নাই।
অহ' তাকেতো মেইন মানুহতোৱে নাই আৰু, কিহত তোমাৰ বিহু। এইবাৰতো মানুহ নাছিলে, কোনো নাছিলে, ফাৰ্ষ্ট টাইম মই দেখা পাইছো যে, বিহুতলিত মানুহ নাই একেবাৰে শান্ত বিহুখন নিয়মত পাতিছে, বেছিভাগ বিহু মঞ্চ ত মানে পাতাই নাই বিহু, আৰু চান্দমাৰী খনত পাতিছে যদিও মানুহ নাই। এনেহ'লে আগতে তোমাৰ ভৰি দিবলৈ জাগা নাই ইমান মানুহ।
সেইটোয়ে,
এনে তুমি কাৰ বেছি গান শুনি ভাল পোৱা, গায়ক-গায়িকাৰ ভিতৰত?
মইতো জুবিন দাৰ ভাল পাও আমাৰ অসমৰ
উম'।
আৰু ধৰা বাহি ইণ্ডিয়াৰ এনে হিন্দী ক'ব গ'লে আৰজিত সিঙৰ গান ভাল পাওঁ আৰু শ্ৰেয়া ঘোছাল
অহ'।
কেইটাৰে আৰু একদম পুৰণা ক'ব গ'লে- লতামংগেশ্বৰ, ভূপেন হাজৰিকা তেনেকে
অহ অহ, এনে কিবা ইণ্টাৰনেশ্যনেল তেনেকুৱা কিবা ভাল পোৱা নেকি?
ইণ্টাৰনেশ্যনেল তেনেকেতো মই ক'ব গ'লে অৰিজিত সিঙৰ গান বোৰে ভাল পাওঁ।
অহ'।
আৰু জেইন মালিক যে আছে
হা হা।
নহয়, নহয় অনুপ জৈন
অ অ অনুপ জেইন, অ ইয়াৰ গান অ তাৰ যে কনসাৰ্ট হৈছিল অসমত, অহ'
তাত গৈছো নহয় মই একদম মানে কি কবা মগ্ন হৈ গৈছো তাৰ গান শুনি কিনে এতিয়া তাৰ যদি গান মানে গান গাবলৈ আৰু যদি কনচাৰ্ট হয় অসমত মই নিশ্চয় যাম।
অহ'। হেৰিও আহিছিল নেকি এইয়া অৰুণাচলৰ গায়কজন ৰিতু' ৰিবা সিও আহিছিল নেকি?
অ অ অ সেইটো আহিছিলে আৰু আমাৰ অসমৰ গৈছিলে এ নামটোকে পাহৰি থাকিলো, তাৰ মানে গান বেছি নুশুনোৱে মই
অ, অ।
কিন্তু ভাল ভাল গানে গাইছে, যিবোৰ গান আমি ম গুণগুণাই থাকো।
উম।
সেইবোৰ গানেই গাইছে মানে পাহৰিয়ে থাক কিলো নামটো কিবা আছিল।
অ, ময়ো তোমাৰ অসমীয়া গায়কৰ ভিতৰত জুবিন জুবিন দাক ভাল পাওঁ। তাৰপিছত তোমাৰ দ্বীপ লিনা বা গান এটা, দুটা ভাল লাগে আৰু তাৰপিছত তোমাৰ দীক্ষু দীক্ষুৰ গান বোৰ একেবাৰে তোমাৰ হেৰিৰ দৰে আৰু, জুবিন দাৰ দৰে। এতিয়াতো জুবিন দা নাই এতিয়া জুবিন দাৰ দৰে গান গাই তেওঁ, ভাল লাগে তাৰ পিছত তোমাৰ হেৰি হিন্দী গায়কৰ ভিতৰত মোৰো অৰিজিত সিং ভাল লাগে তাৰপিছত আটিফ ইছলাম, আটিফ ইছলাম পাকিস্তানৰ হয় যদিও তেওঁৰ গানবোৰ বহুত ধুনীয়া, ভাল লাগে শুনি। তাৰ পিছত আলকা য়াগ্নিক ভাল লাগে, তোমাৰ শ্ৰেয়া ঘচালটো ক'বই নালাগে আৰু তেওঁকতো ভাল লাগিবই দিয়াচোন। তাৰপিছত তোমাৰ যদি ইণ্টাৰনেচনেল ক'ব যাওঁ, জাষ্টিন বাইবাৰ ভাল লাগে। তাৰপিছত চাকিৰাৰ গান, চাকিৰাৰ গানো ভাল লাগে মোৰ। ৰিচেণ্টলি এটা গান ওলাইছে তেওঁ মানে ফুটবল টিমৰ কাৰণে বহুত ধুনীয়া লাগিছে গানটো শুনি। তাইৰ গান শুনো মই চাকিটাৰ এটা - দুটা গান শুনো আৰু বহুত ধুনীয়াকে নাচে ন গানৰ লগতে সেইটোও মানে চাই কিনে মোক বহুত ভাল লাগে। ত
অ ইণ্টাৰনেচনেল এনেকে এ জাষ্টিন বাইবাৰ, চাকিৰা মই এনেকে গান শুনোৱেই। এনেই ৰিলচত আহে, নাহা নহয় কিন্তু বেছিভাগ মই মানে জুবিনৰ গান শুনি কাম কৰি থাকো আজি জিনৰ তাৰ পিছত জুবিন নদিয়াল তাৰপিছত অনুপ জেইন এই এইবোৰৰে গান বেছি আহি থাকে, বাকী এইবোৰৰ এনেই ইউটিউবত যাই চাৰ্চ মাৰি মই গান কেতিয়াও চোৱা নাই তেনেকে।
অ অ, এইটো তোমাৰ হেৰি কি কয় নতুন উঠি অহা গায়কৰ ভিতৰতো ঋতু ৰিবাকে ভাল লাগে। তাক ই বেছি চিনি নাপাও মই। অসমীয়াৰো আছে হয়তো বহুত তেনেকে চিনি নাপাও ভালকে? অসমতটো কি আৰু জুবিন দাই চলে তোমাৰ। জুবিনদাৰ গানে ভাল পাওঁ। অকল অসমতে নহয়, হিন্দী চঙো তেওঁ বহুত কেইটা গাইছেতো কাপুৰ গানটো যে। বহুত ভাল লাগে মই বহুত বাৰ শুনিছো, জুবিন দাই গোৱা গানটো। বহুত বেছি ধুনীয়া ত মই বেছিভাগ মানে গান শুনিয়ে কাম কৰো, তোমাৰ দিনৰ দিনটোৰ ভিতৰত যেতিয়া মানে এলহুৱা ভাৱ লাগে ধৰা কামটো কৰিব ইচ্ছা নাযায়। বা পঢ়া টেবুলত বহিও কেতিয়াবা মোৰ এনেকুৱা হয় যে পঢ়িব ইচ্ছা নগ'ল মেথচ কৰি থাকোঁতে ধৰা টোপনি লাগিল। তেতিয়া মই কি কৰো হেডফোনটো মানে সোমাই লওঁ তাৰপিছত গান চলাই দিওঁ, জুবিন দাৰ গানে হওক বা তোমাৰ আৰিজিত সিং, আতিফ ইছলাম তেনেকুৱা ধৰণৰ বহুত ভাল ভাল গায়কৰ মানে গানবোৰ শুনি থাকো আৰু ভাল লাগে আৰু কেতিয়াবা ধৰা কৰবাত ফুৰিব গলো হা আ অকলে ফুৰিব যাও নহয় তেতিয়াও মানে মই গান শুনি শুনি যাওঁ ভাল লাগে আৰু।
ময়ো এনে কাম চাম কৰিলে কাৰণে কৰি থাকো তাৰপিছত শুব ল'লেও মই হেডফোনটো সোমাই কেনেকে গান শুনি শুনি শুই যাও মোবাইলটো চলিয়ে থাকে গমেই নাপাও? মায়ে বন্ধ কৰি দিয়ে। তাৰপিছত এনে বাছ - চাছ মানে বাছত গ'লে
উম,
বা, এনে অকলে ট্ৰভেল মানে ট্ৰেভেল কৰিলে মই হেডফোনডাল কাণত ল'ম আৰু গান শুনি থাকিম।
উম, মইয়ো, মইয়ো তেনেকে মানে। বেছিভাগ সময়ত মই গানে শুনি থাকো ধৰা অকলে কেতিয়াবা থাকো ন'। তেতিয়া আৰু বা কাম কৰা সময়ত কাম কৰিবলৈ ইচ্ছা নকলে মানে গানটো চলাই দিও, তেতিয়া মানে, এনাৰ্জিটো আহে আৰু। সেইকাৰণেতো মানুহে বেছিভাগ, মানে গান বনাইছে গায়কবোৰে আমি শুনিবলে মানে গানটোৱে তোমাক এটা বেলেগ ধৰণৰ এনাৰ্জি দি দিয়ে বস্তুটো কৰিবলৈ। তাতে মোৰ ভাল লাগে মই বেছিভাগ তোমাৰ গান শুনো, আৰু কাম কৰি থকা সময়তে গান চান শুনো আৰু। আৰু কেতিয়াবা ধৰা কলেজ চলেজ যাওঁ। ক্লাছ চ্লাছ নহ'লেও, তেতিয়াহ'লে মই গান শুনিয়ে থাকো। তেনেকে ভাল লাগে আৰু গান শুনি শুনি। বহি থাকা, ক্লাছত। বা, বেলেগ জাগাত যাওঁ গ'লে গান শুনি থাকা বহুত বেছি ভাল লাগে আৰু মনটো মানে তোমাৰ, ফ্ৰেচ হৈ থাকে গান শুনি থাকে
তাকে।
আৰু, আজিতো নোযোৱা চাগে গানৰ ক্লাছত।
আজি নাযাও।
কালি কালি যাব না নাই, হা, হা?
কালি পা সদায় যাম আজি নাযাওঁ।
অ', আৰু যে মেমে ফিজ খুজিছিল।
হে?
মেমে যে ফিজ সুধিছিলে আমাক, দিছা?
অ', মই কালি ৰাতিতে অনলাইন মাৰি দিছো।
অ', মই দিয়া নাই মই এইটো সপ্তাহ দিব নোৱাৰিম অলপমান দিগদাৰ চলি আছে মানে ঘৰত, মই ভাবিছ টো যে, অহা মাহতে দি দিও।
অ',
হ'বতো চাগে ন' মেমটো একো নকয়।
নকয় মেমে একো দুইমাহ তিনমাহ বহুতে নিদিয়ে তাৰপিছত মানে একেলগে দি দিয়ে।
অ', অ, মইও তেনেতে ভাবিছোঁ এইটো মাহৰটো একেবাৰে মই অহা মাহতে দি দিম মানে হৈ যাব তেতিয়ালৈকে অলপমান প্ৰব্লেমটো ঠিক হ'ব মোৰো আৰু মেমক একেলগে দি দিম, আৰু তেতিয়ালৈকে মানে অ', কালি চবৰে পৰা সুধিছিলতো বহুতে দিছে চাগে অকল মইয়ে দিয়া নাই নেকি?
আছা বহুতে নিদিয়া দিব কালি, আজিতো চাগে বহুত তে নাযায়ে বতৰটোৰ কাৰণে।
অ', তাকেতো।